হেল্ল-হেল্ল' অ,
কি কৰিছা?
অ, আছো এনে কি কৰিছা?
ন আছো চাৰা খালা
খালো-খালো
উ, কিনে খালা?
চা বিস্কুট
আহ খবৰ ভাল মই বিস্তত তে
অ,
বাকী ভাত পানী
ভাত পানী অকমান দেৰি হ'ব
উম, কোনে বনাইছে?
মায়ে বনাই আছে।
অ,
তুমি কি কৰি আছিলা নু?
কঠা এটা সুধিম বুলি ফোন কৰিছিলো মানে ফোন কৰিম বুলি ভাবিছিলে। তুমি এতিয়া কৰিলো ভালে হ'ল অ
উম,
তোমাৰ জীৱনৰ লক্ষ্য কিয়
মোৰ জীৱনৰ এজন উম এগৰাকী সফল ব্যক্তি বনিবৰ কাৰণে মন আছে যি কামেই নকৰো এগৰাকী সফল ব্যক্তি হবলৈ মন আছে। কামৰটো সৰু বৰ নাই যি কামত হলেও কাম কৰিবই লাগিব চব কাম কামেই হয় ন কামৰ সৰু বৰ আছে যানো কোৱা
নাই নাই সেইটোয়ে মানুহৰ জীৱনত এটা লক্ষ্য থাকে থাকিব লাগে লক্ষ্যহীন জীৱন হলে মানে তোমাৰ বথা নথকা যি নাওঁৰ দৰে হয় সেইটো কাৰণে মানুহে সৰুৰ পৰাই এটা লক্ষ্য ৰাখিব লাগে যে এইটো লক্ষ্যতে আমি ডাঙৰ হৈ উপনীত হ'ম বুলি তেতিয়া মানে লক্ষ্য যেতিয়া স্থিৰ
শুনা আমি যেতিয়া সৰু হৈ আছিলো আমাৰ লক্ষ্যতো ঢেৰ আছিলে পুলিচ হোৱা ডাক্তৰ হোৱা বা নাৰ্চ হোৱা। নানা ধৰণৰ আমাৰ লক্ষ্য আছিলে কিন্তু তেনেকুৱা নানা ধৰণৰ লক্ষ্য- লক্ষ্য আমি বনালে নহব যিকোনো এটা লক্ষ্যত আমি স্থিৰ কৰিব পাৰিব লাগিব যেনেকে অৰ্জুনে এ স্থিৰ কৰিছিলে কাঁড়ডাল তেতিয়াহে মাৰিব পাৰিছিলে সেই ঠিক তেনেদৰে আমাৰো লক্ষ্য বিলাক স্থিৰ হব পাৰিব লাগিব।
সেইোৱে মানুহৰ জীৱনৰ লক্ষ্য মানে স্থিৰ হোৱাটো উচিত। সেইটোে মানুহৰ জীৱনৰ লক্ষ্যতো স্থিৰ হোৱাটো উচিত মানে তোমাৰ এ ভাত খাই মানে ভাত খাই জীয়াই থকা থকাটোৱে লক্ষ্য নহয়
উম
ভাত সাজ খাই পেলাই জীয়াই থকাটো মানে লক্ষ্য নহয় নিজৰ ভাল লগা কাম বোৰ নিজে মানে নিজৰ ভাল লগা কাম কৰি যোৱাত টোহে লক্ষ্য মানে সেইটো তোমাৰ যে তোমাৰ নিজে সফল হবা যে নিজৰ ভাল লগা যিবিলাক কাম সেইবিলাক কৰিবলে তোমাৰ হাতলৈ পইচা আহিব পইচা আহিলে তুমি কাম বিলাক কৰিব পাৰিবা তেনেকুৱা সেইটোহে লক্ষ্য আচলতে লক্ষ্য বুলি ক'লে সেই- টোতহে যিটো তুমি উম বুজি চা মানে লক্ষ্যটোত উপনীত হলেহে মানে সেই- টো কথাটো বেছি গুৰুত্বপূৰ্ণ হব যদি তুমি এনেই বোলে ভাত খাবলে পইচা চা আছে নহয় হৈ যাব আজিয়ে দুশ টকা কে হে ইনকাম কৰিছো হ'ব একো নহয় সেইটো নহয় আচলতে লক্ষ্যতো নে হাজাৰ হাজাৰ পাৰ লক্ষ্য থাকিব লাগে। বচাটো তেনেকুৱা কথা মানে লক্ষ্য বচাটো আচলতে বহুত বেছি টান নিজৰ জীৱনৰ তুমি এটা এটা কথা শুনা মানে তুমি জীৱনত যি হম বুলি ভাবিছা তোমাৰ যিটো বস্তু ভাল লাগে সেইটোকে লক্ষ্য হিচাপে লৈ আগবাঢ়ি যোৱাটোহে উচিত বুলি মই ভাবো যেনে এতিয়া তুমি ভাবা যে মানে মোৰ লক্ষ্য মোৰ লক্ষ্য ঢেৰ আছিলে মোৰ লক্ষ্য আগতে এক্টৰ হোৱা আছিলে মই এক্টিং কৰি কাৰণ খুব ভাল পাওঁ সেইটো কাৰণে মই এক্টিং এক্টৰ হ'ম বুলি ভাবিছিলো সৰুতে তাৰ পাছতে আকৌ ভাবিলো টিচাৰ হ'ম টিচাৰতটো হ'ব নোৱাৰিলোগে এতিয়া একো জব লেছ আৰু এতিয়া কিন্তু হ'লেও মানে লক্ষ্য এটা আছে যিটো লক্ষ্য এতিয়াই তোমাক কৈ নিদিও কিন্তু সেইটো লক্ষ্যত উপনীত হলে তুমি এনেও নিশ্চয় দেখিবা দেখিবাই
উম
মানুহে আচলতে লক্ষ্যত উপনীত হবলৈ হলে দিনে ৰাতিয়ে কষ্ট কৰিব লাগিব এনেই ঘৰতে শুই বহি থাকি লক্ষ্যত উপনীত হব নোৱাৰি মই ভাবো যে দিনে-ৰাতিয়ে কষ্ট কৰি তেতিয়াহে লক্ষ্যত উপনীত হ'ব পাৰিবা। ‌ যেতিয়া তুমি কষ্ট কৰিবা যেতিয়া তুমি সেই লক্ষ্যটো যিটো তুমি ভাবিছা সেইটোৰ ওপৰত তুমি গুৰুত্ব দিবা, তেতিয়াহে তোমাৰ মানে কাম হ'ব যদি তুমি এনেই বহি থাকা, শুই থাকা তেতিয়া তোমাৰ সেই তুমি যিটো লক্ষ্ উপনীত হ'ম বুলি ভাবিছা, সেইটো লক্ষ্যত উপনীত হ'ব নোৱাৰা।
নাই গম পাইছা নাই আগতে যেনেকে স্কুললৈ গলে যিটো আমাক শিক্ষা দিছিলে চেকনিৰ আগত বিদ্যা বুলি কথা এষাৰ আছিলে মন আছে চাগে? সেই তেনেকুৱা ধৰণৰ বিদ্যা বিলাক আজিকালি নাই মানে আজিকালি ল'ৰা-ছোৱালী বিলাকৰ খে আছে। তাত মাষ্টৰে যদি এনেকে মাৰে নহয় ডাইৰেক্ট গৈ মেলি ঘৰত পাবহি। ঘৰত কৈ দিবগে ঘৰৰ মানুহে মানে মাষ্টৰক গালি পাৰিব বা কব কিয় মাৰিলা? কিন্তু আগৰ দিনৰ সেয়ে বহুত ভাল আছিলে আগতে যিবিলাক আছিলে ভাল হৈছিলে।
অ এতিয়া কথাটো হ'ল মানে লক্ষ্যত এনেকৈ কেনেকে তুমি সেইটো এটা কথা ভালকে খেতি কৰিবলৈ হলেও আমাৰ ম খিনি ভাল হৈ আছে যেনে চাব লাগিব সৰিয়হৰ মানে তুমি সৰিয়হ খেতি কৰিবলে কোনটো মাটি উপযোগী বা বেলেগ খেতি কৰিবলে কোনটো চবৰে বেলেগ বেলেগ ধৰণে আমাৰ খেতি-বাতি কৰা হেৰি আছে তেনেকে তোমাৰ আগতীয়াকে তোমাৰ ধৰা তুমি যদি ভাবা যে এতিয়া আমি হেৰি কৰোঁ লক্ষ্যত উপনীত হলে, আমি এ ট্ৰেক্টৰ কিনিব লাগিব সেইটো কথা নহয় আচল ব্যৱসায়টো হৈছে তোমাৰ, এতিয়া আমি বয়স আহিছোঁ আচলতে একদম কম পইচাৰ পৰা কৰিব পাৰি যে আমাক লাখ লাখ টকা লাগিব ব্যৱসায় কৰিবলে সেইটো নহয়। ব্যৱসায় কৰিবলৈ তোমাক লাখ লাখ টকা নালাগে, কম পইচাৰ পৰাই তুমি ব্যৱসায়টো আৰম্ভ কৰিব পাৰিবা।
চব ব্যৱসায়ে সৰুৰ পৰা ডাঙৰ হয়, সৰু কামটো ষ্টাৰ্ট কৰ পাছত আমি যদি মনটো যদি ডাঙৰ থাকে নহয় আমি সৰু কামটোও আমি ডাঙৰ কৰিব পাৰোঁ। আমাৰ মনৰ লগত কামটোক ভাল পাবলে শিকিব লাগিব, কামটো আমি ধুনীয়াকে নিয়াৰিকে কৰিব লাগিব, সৎ পথে সৎ পথেৰে কৰিব লাগিব তেতিয়াহে আমি সেই কামটোত উপনীত হ'ব পাৰিম।
সেইটোয়ে মানে ব্যৱসায় মানে এইটো নহয় যে, ব্যৱসায় কৰিবলৈ আমাক লাখ-লাখ টকাৰ প্ৰয়োজন হ'ব ব্যৱসায় কৰিবলৈ আমাক আমাৰ কম পইচা হ'লে এহেজাৰ টকাৰ পৰা এটা ভাল ব্যৱসায় কৰি লাখ হেল্ল' এহেজাৰ টকাৰ পৰা এটা ব্য্য়ৱসায় আৰম্ভ কৰি তুমি লাখ টকা লৈকে বনাব পাৰা তোমাৰ তলত আৰু তুমি নিবনুৱা যুৱকক তুমি সংস্থাপন দিব সেনেকুৱা কেপাচিটি এটা আছে ব্যৱসায়ৰ ক্ষেত্ৰত, কাৰণ ব্যৱসায়টো হৈছে তোমাৰ এ দু দহ টকাৰ পৰা আৰম্ভ কৰি তুমি হাজাৰ টকা লৈ বিছাৰা তুমি প্ৰথমতে তুমি তুমি লাখ টকা হাজাৰ টকা বিচাৰিলে নহ'ব।
উম
গম পাইছা নাই মানে তুমি প্ৰথমতে তুমি ধৰা উম তুমি দহ টকাৰ পৰা আৰম্ভ কৰিছা। এহেজাৰ হ'ল এহেজাৰ পৰা দহ হাজাৰ হ'ল, দহ হাজাৰৰ পৰা তোমাৰ এক লাখ হ'ল এনেকে এনেকে এটা ব্যৱসা সায় আৰম্ভ কৰি এটা ব্যৱসায় এনেকেহে আৰম্ভ হয়, তুমি প্ৰথমতে ভাবিলেই নহ‌ হ'ব যে মোক এক লাখ টকা এতিয়া লাগিব দেই, এক লাখ টকা মই এতিয়া পাব লাগিব সেই সেটো নহয় আচলতে, সেইটো ভাবিব পাৰিবা মানে সেনেকে তোমাৰ সেইবোৰ মানে তোমাৰ মূল উদ্দেশ্য নহয় যে মই এক লাখ টকা কৰিম তুমি ক'ব লাগে যে মই এটা ভাল ব্যৱসায় সহায় কৰিম ব্যৱসায় সেইটোৱে।
উম
গম পাইছা? আৰু আচলতে আজিকালি আৌ আমাৰ এটা কথা হৈছে মানে আমাৰ আচলতে ল'ৰা ছোৱালী বিলাকে ব্যৱ হায় কৰিবলৈ লাজ কৰে
যেনেকে এতিয়া বেলেগ বেলেগ সম্প্ৰদায়ৰ মানুহে ধুনীয়াকে
বাহিৰৰ পৰা আহি মেলি আমাৰ অসমত কিমান লাখ লাখ টকা হেৰি কৰি আছে কামাই আছে কিন্তু আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে ইয়াত সংস্থাপন এক
অসমীয়া মানুহৰ এটা অসমীয়া মানুহৰ এটা বেয়া কথা লোকক দেখি কামটো কৰিবলৈ বেছি ইচ্ছা কৰে এতিয়া তুমি ধৰা এতিয়া এতিয়া তুমি ধৰা প্ৰথমতে আৰম্ভছ মই এই ফু আজিকালি যে ফু চালডৰ যিখন দোকান আমি সদায় দেখি থকা কৰা দেখি থকা মই কথাটে ক'বলৈ বিচাৰিছো ফুড চালাৰৰ দোকানখন প প্ৰথমতে চাগে এজন দুজন তিনজন মানুহে দিছিলে তাৰ পৰা আৰম্ভ কৰি এতিয়া কত দোকান হয় দিয়ক কবলৈ উ মই বু যোৱা নাই কিন্তু মানে আচলতে লোকক দেখিহে কৰিব নালাগে নিজে নিজে যিমান পাৰে চষ্টা কৰিব লাগে নিজৰ মগজুৰে ভাবিব লাগে চিন্তা কৰিব লাগে তাৰ পাছতহে কামটো কৰাটো উচিত বুলি ভাবো আৰু অসমীয়া ল'ৰা ছোৱালী হৈ যদি আজিৰ যুগত যদি লাজ কৰি থাকে ভয় কৰি থাকে এইটো কৰো জানো এইটো কৰিলে বেয়া দেখিব এইটো কৰিলে ভাল নহব সেইবিলাক ভাবি থাকিলে আচলতে নহ'ব আমি যিটোকে ভাবো সেইটোকে কৰিবলৈ আমি চেষ্টা কৰিব লাগিব
উম সেইটোো আমি বয়স থাকো নে যেয়া দি আমি নিজৰ জীৱনটো যদি গঢ়ি লব নোৱাৰো তান আনন্দ মশ এষাৰ কথা কৈছিলে তিনি বছৰ কষ্ট কৰা ত্ৰিশ বছৰ আৰামত থাকিব পাৰিবা যদি তুমি ত্ৰিশ বছৰ তিনি বছৰ যদি কষ্ট কৰিব নিবিচাৰে তেতিয়াহ'লে কিন্তু ত্ৰিশ বছৰ তুমি খাটনি কৰিব লাগিব তেনেকুৱা এাৰ কথা কৈছিলে সেইবিলাক কথা আমাৰ আচলতে এনেই কথা নহয় সেইবিলাক বহুত তাৰ তাৎাপৰ্য আছে সেই তাৎপৰ্যটো আমি ল'ব পাৰিব লাগিব বা বুজি পাব পাৰিব লাগিব তেতিয়াহে আমি জীৱনত আমি উন্নতি হবলৈ আমাৰ ভাল মানে সহজ হৈ পৰিব আমি লোকক দেখা দেখি আমি কাম কৰিলে নহ'ব লোকক দেখা দেখি আমি কাম কৰিলে নহব মানে নিজৰ আমি নিজৰ চিন্তা চিাধাৰাৰে আমি কাম কৰিবলৈ এটা পজিটিভনেছ থাকিব পাৰিব লাগিব নিজৰ এ জীৱনতটো কেনেকে আমি আগ বঢ়াই নিব পাৰো তাৰ ওপৰত আমি নিৰ্ভৰ কৰিব পাৰিব লাগিব
উম সেইটোৱে আচলতে এতিয়া এতিয়া এটা কথা অ অ এতিয়া তাৰ কথা হ'ল মোকো অকমান চান্স দিব বাইদেউ কথাটো কবলৈ কাৰণে দেই মানে এতিয়া কথাটো হ'ল কি মানে অ আজিকালি ব্য্ৱসায় বিলাক হৈছে যে
মানে তোমাৰ সৰুৰ পৰা ষ্টাৰ্ট কৰি ডাঙৰ কৰিব পৰা ব্যয়ৱসায় যেনে এতিয়া সেই ফুড চালাডৰ কথাটোৱে ক'লো
প্ৰত্যেকটো অকল ফুট চালাতে বুলি নহয় চাৰিেলা এতিয়া যিবিলাক শুকানী হয় যিবিলাক দীঘলী পুখুৰী পাৰৰ দেখিছোই সেইবিলাক কেনেকুৱা হৈছে
আচলতে সেইটো এটা ভুল সেইটো সেইটো এটা ভুল সেইটো তুমি যে কৈছা দীঘলী পুখুৰী দীঘলী পুখুৰীয়ে যে সেনেকুৱা ফুড ল এখন দিবলৈ বাা হেৰি কৰিবলৈ যে উপযুক্ত খাই সেইটো নহয় বহুত জেগা আছে তুমি বিচাৰিলে বহুত জেগা পাবা বহুত জেগা বাবা তুমি এতিয়া তোমাৰ ঘৰৰ ফ্ৰটতে তুমি দোকান এখন দিয়া নচলিবা নেকি চলিব তেনেকেই চলি খাই থাকিব পিবা কিন্তু এটা কথা আচলতে সৰু তৰু পৰাই ব্যৱসায়টো আৰম্ভ কৰিবলৈ চাব লাগিব তুমি আগ এতিয়াকে মে তুমি বিচাৰিলে নহ'ব যে এনেকুৱা কৰিম এনেকুৱা ম এনেকুৱা কৰি এনে কৰিম এমাহতে তুমি সফল নহব পাৰা এবছৰতে তুমি সফল নহ'ব পাৰা কিন্তু দুবছৰ তিন বছৰ চাৰি বছৰতো তুমি সফল হবা আৰু এটা কথা সফল ব্যৱসায়ী হবলৈ হলে তুমি কষ্ট কৰিব লাগিব দিনে ৰাতিয়ে কষ্ট কৰিব লাগিব তুমি কাম কৰি যাব লাগিব তুমি ভাগি পৰিলে নহব আচলতে ব্ৱসায় কৰিবলে মানসিক ভাৱেও অকনমান সবল হব লাগিব তেতিয়াহে তুমি ভালকে এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিবা কাৰণ কাৰণটো হ'ল
ব্যৱসায়ত লাভ লোকচান থাকিবই কেতিয়াবা আমাৰ লাভ হব পাৰে কেতিয়াবা লোকচান হব পাৰে কিন্তু লোকচান হলে আমি মন ডাউন কৰিলে নহব বা লাভ হলে আমি বেছি উৎফুল্লিত হলে নহব আমি এটা ভাল মগজুৰ মানে মনৰ মনৰ দ্বাৰা আমি কামটো কৰি যাব পাৰিব লাগিব
উম সেইটোে আচল ব্যৱসায় বুলি ক'লে ব্যৱসায়টো সেইটোয়ে
বাকী তোমাৰ ভাল
ভাল ভাল ভাল সেইটোৱে আৰু ব্যৱসায় কৰিবলৈ হলে এনেকুৱা এনেকুৱা কাম বিলাক কৰি যাবই লাগিব কাৰণ
তাকে তুমি এজনী ব্যৱসায়ী মানুহগতে লাগিছে বাৰু বিজনেচ মেন কৰে লাগিছে বাৰু ইমান খিনি কথা বুজাব পাৰিছা যদি এতিয়া এ এগৰাকী ভাল ব্যক্তিয়ে হ'ব পাৰিব লাগিব বিজনেচ মেনে হ'ব পাৰিব লাগিব নহলে ইমান খিনি কথা ক'ব নোৱাৰে কাৰণ ব্যৱসাৰীৰ লগত সেই লিংক থাকিব লাগিব ব্ৱসায় কৰি থকা মানুহ হব লাগিব তেতিয়াহে সেইখিনি কথা কব পাৰিব এনেই জাহা তাহা কথা কৈ দিলে নোৱাৰে নহয়
উম্ সেইটোৱে ব্ৱসায় হবলে আচলতে পইচা প্ৰথমতে তুমি কমফেক্ট ইনভেষ্ট কৰি ভালদৰে ব্যৱসায়ই কৰিব পাৰিবা
উম সেইটো আমি প্ৰথমতে ইনকামতটো চালে নহ'ব আমি ইনকামটো যদি প্ৰথম আমি চাইওঁ আমাৰ বিজনেচ ডাউন হৈ যাব যদি ইনকামটো নাচাই যদি আমি ভাল এটা লোকচান হলেও যদি আমি ভাল এটা চিন্তাধাৰাৰে আমি কাম যাম আমি হণ্ড্ৰেট পাৰ্চেণ্ আমি আগবাঢ়িব পাৰিম
সেইটো আচলতে এতিয়া এতিয়া আমাৰ এয়া ব্যৱসায় বিলাক এক যেনেকে আৰম্ভ কৰা হৈছে তেনেকে